খাই ল খাই ল খাই ল, হেল্ল'?
হেল্ল'?
অহ, কি কৰি আছা?
হেল্ল'?
অঁ হেল্ল' শুনিছানে?
শুনিছো অ।
হেল্ল'?
অহ কোৱা?
কি কৰি আছা?
এয়া বিছনাত শুই আছো। দু জনৰ আহি ভাত খালে?
হয় নেকি? খালোঁ, তুমি খালা? তুমি খালা নে নাই?
কি দি খালা? ভালকে শুনা নাই?
এই
কি দি খালা?
ভাত, তে ভেন ভাত তোমাৰ ভাত কেৰেলা, তিতা কেৰেলা
আৰু আৰু হয় নেকি? দোকান কেতিয়া যাবা? হেল্ল'? হেল্ল'?
উহু উম হেল্ল'?
দো - দোকান কেতিয়া যাবা?
দোকান চাৰিটা চাৰিটা না চাৰে চাৰিটা মানত যাম চাগে?
উম।
অ, ডিউটি কেইটা লৈকে আছে?
সাতটালৈকে আছে মোৰ, ডি নাইট আছে। উম ঘৰত ভাল? উম।
ভালে - ভালে, তোমাৰ?
ভালে - ভালে।
কৰিশ্মা হেৰিয়া, স্কুল বন্ধ নেকি?
অঁহ, গ গৰম বন্ধ।
অ গৰম বন্ধ। নাই এই খাই বই শুবই দিয়া।
উ এইবাৰ হেৰি এইবাৰ যে মই হেৰি দেৱজিৎ ৰ ওচৰলে যাম বুলি আহিছিলোঁ দেৰগাঁৱলে।
উম' দেৱবায়-
অঁ অহা সঁচাকে মই তাৰমানে মই খুৰীলৈ আলোচনা কৰিছিলোঁ। যাম বুলি কিন্তু অহা যোৱা ভাড়াই মানে বহুত পৰি যাব যে তাৰ মানে যাওঁত- তাতে বোলে তিনিশ টকা-
এঁ।
অঁ আহা যোৱা ছশ টকা।
উম'
তাকে ভাবিছিলোঁ যাম বুলি।
অত যাব লাগিছে ন।
যাবা নিকি?
যাব পাৰি।
অঁ যদি যদি বেলেগৰ গাড়ী হেৰি কৰিলে ভালেই ন গাড়ী- গাড়ী ভাড়া চা-
উম' ভাড়া চাৰা পালে ভালেই।
উম' জুবিন ক্ষেত্ৰ যাম বুলি ভাবিছিলোঁ বাও মই।
জুবিন ক্ষেত্ৰ ময়তো যোৱাই নাই তুমিতো গ'লা।
যাবা নিকি?
তুমি গ গ'লা নে নাই যোৱা।
মই নাই যোৱা। ম নাই যোৱা মই মই কামাখ্যা মন্দিৰহে গৈছিলোঁ।
অ যোৱা নাই ন।
নাই যোৱা, মই লগৰ এটাৰ লগত কথা পাতিছিলোঁ। কামাখ্যা মন্দিলয় এইটো কি হেৰি জুবিন ক্ষেত্ৰ যাম বুলি।
অঁ'
যাবা নেকি সিন্দ ঘ তাতে গৈ পেলাই থাকি পেলাই।
থাকি আহিবা।
অঁ অ! ৰাতি থকাকে মাতিছিলে, অঁ থাক- কে থকাকৈ গ'লে ভাল এ কবাত ঘূৰিব পাৰিম আকৌ ফুৰিব যাব পাৰিম।
উম' তোৰ হয় বাও এতিয়া।
উম'
এনেও দেওবাৰ এটা দিন চাই আহি ওলাবৈ লাগিব।
অঁ গ'লে মানে ভাল এই ফুৰিব পাৰিম ন এতিয়া। এ এ ৰাতিটো ভিতৰতে ক'বাল কবালে যাব পাৰিম আক।
দেওবা এটা দিন চাই‌ ল-
অঁ।
ময় কত- নহলেনো কত যাবা নো।
তাকে, সেই জুবিন ক্ষেত্ৰলৈ যাম বুলি ভাবিছিলোঁ জুবিন ক্ষেত্ৰ আৰু বেলেগৰ তাতে ধেৰ কিব কিবি আছে বুলে চাব পাৰি। তাতে যাম। উম' তাক সিনান তাক সিনান মাক বাপেক ঢুকাই উঠিছেহে দেউতাক-
উম'
উম মোক মাতিছিলে কামলৈ।
নগ'লা?
উম, মই কেনেকৈ যাওঁ ইমান দূৰ মই দেখিছোঁ নেকি চিনিয়ে ভালকে নাপাওঁ।
অ নিজ হবা
উম বহু ওচৰ যে ওচৰত যে গুৱাহাটী খন।
তাকেই।
উম।
নহয়
উম দূৰ নহয়। দূৰ নহয় ঐ আমি যে দেৰগাঁৱলে যাম বুলি কৈছিলো যে
অ
এই ছোৱালীজনী যে কৈছিলোঁ ছোৱালীজনীৰ কথা
অহ।
তাই গ'ল তাতে আছে।
বাহ
দেৰগাঁৱতে আছে আজি কাইলে যাব গৈ পোন্ধৰ তাৰিখ নহয় কাইলে।
অঁ।
কাইলে ঘৰলে যাব
কাইলে যাব
উম, দেউতা ক'লে দেউতা ক'লে গ'ল?
এই শুই আছে। পথাৰলে গৈছিলে পথাৰলে গৈছিলে গৈ পেলাই আহি
উম।
বিছনা পকাত পৰি আছে
হয় নেকি?
উম।
কি তোমালোকৰ হাজি হেৰী হাজিৰা মানুহ অহা নাই?
হাজিৰা মানুহ হাজিৰা মানুহ কেইটামান লগাইছে নেকি? লগাইছে লগাইছে।
অহ তাকে এবাৰ যে উম, এইবাৰ যে হেৰী বিৰিয়ানী খাবহে মন আছিলে।
অ বিৰিয়ানী তাকে।
মই শিকিছিলোঁ উম মই শিকিছিলোঁ বাৰু অঁ মই এই শিকিছিলোঁ মানে মই আজিলৈকে টেষ্টিং কৰা নাই তাৰমানে নিজে শিকিলোঁ হয় জানো কেতিয়া শিকোঁ ই ইমান বস্তু না দৈ লাগে খালি দৈ।
অঁ এই সেই বাৰ্থদে আগতে আহি যাবা বনাবলে।
উম বাৰ্থদে আগত এ চি চিনচলে মই মই বাহঁতৰ ঘৰলে যাম বুলি ভাবিছোঁ আকৌ গাহৰি মাংস কৰি ভাত খাবলৈ।
উম।
গাহৰি আৰু ৰুটি।
উম, কেনেকুৱা লাগে মই খাই পনে বোলা
হে?
গাহৰি এইৰিটি পায়ি।
অৱ, ৰাখা যদি মই অ মই শনিবাৰেহে যাম।
উম।
শনিবাৰে সন্ধিয়া যাম, ৰাতিপুৱা দেওবাৰ গুচি আহিম।
মই দেওবাৰে যাব পাৰি আও।
দেওবাৰে দিনে তুমি কি গাহৰি মাংস খাবা।
উম, খাব নোৱাৰি নেকি?
নাই, দিনত মাংস খায় নেকি?
উম।
দিনত মাংস খাই ভাল নালাগে, আমেষ নালাগে।
একেই।
বুইছা নাই?
আইডিয়া।
বাকী আইতাহঁতৰ ভালেই ঘৰত চবৰে।
ঘৰত চবৰে চবৰে মানে চবৰে ভালেই আছে আৰু। কি ভাবিবা আৰু ভাইটি মানুহতটো নাই। এই বোবো হেতৰ ঘৰত গ'ল বোলে।
কমা চুপা কমা চুপা বুবু যে বুবু
অৱ। দিন চিনি নাপাওঁ মই, নাপাওঁ।
নাই অ তাত গলগে। উম।
তোমাৰ দোকান যাব হ'বই এতিয়া দেখোন ন।
এ এ গৰম ডাল যি দিছে এনেকুৱা আমনি লাগিছে নহয়।
ধৰা আজি একে ৰাতিপুৱা সাতাত সাতট পাই গৰম হেই।
অ তোকফালে কাৰেন চাৰেন গ'লেতো গম নোপোৱা।
নাই নাই নাই ইনভাৰ্টাৰ আছে যে, দেউতা ৰ'দ দেখি প্ৰেছাৰ উঠিল নেকি আজি।
উ এফালে ইমান লাইন কাইন গৈ আছে।
কাৰেণ্ট মানে আজিকালি এই এই মিটাৰটো লগোৱা পৰা যে বহুত লাইট লাইটৰ বিলহে ভাই বা লাইটৰ বিলটো বিলেই কিন্তু একে এনেকুৱা লাইট যায়।
উম।
আমি এতিয়া দিনটোতো ইয়াতে বহি কৰি বা গৰমত অকণ হেৰি কৰি যাওঁ দে সেই ঘৰত ধুনীয়াকৈ টোপনিটো আহে।
উম।
ঘৰতে মানে এনেকে থাকিলে যে বহুত ৰাতি টোপনি নাহে। লাইট গ'লে এতিয়াতো আমি এটা ভাগৰতে টোপনি গুচি যাওঁ ন।
উম। থৈ দিয়া।
চাকে দেই।
কি কৰিবা
তাকে এইবাৰ হেৰি বাৰ্ড দে দিনা চীমা মোৰ দেৱজিতৰ বাৰ্ডে'টো নদী কাণতে খাম আৰু ন।
নদীকান ক'ত?
হেৰী ডপু ডিপুতানলী অ ডিপুতাবোলে গাভৰু নদীতলত।
ততে শুবা নেকি
নে নে নদীলে নযোৱা নেকি নদীলে নাযাওঁ নেকি তাৰ পানী ঢেৰ দেখোন অ
এই পানী ধিয়ে মানুহে গাই ফুই গলে বেয়া আক উম বেহা পুইবলে
তাকে।
উম।
কি কৰিম চাগে এনেকে ভাবিছোঁ।
পানী চানী নহয় খালে চালে খালে ভাল হয়।
উম এ ন অকণমানি জেগাটোকো ভাল লাগে আৰু হয়নে?
ভাল লাগে সেই অ' সেইটো বেয়া জেগা নাছিলে বাৰু এই যে এবাৰ সম মিলিলে সেই যে গৈছিলে।
অ সেইটো জেগা ভালে আছে কি সেইফালেটো নদী কানে হ'ল ন।
সেইটোয়ে।
উম সেইটো কাণে হ'ল
উম সেটো জেগা বেয়া নহয় ভাল লৈছে।
উম
ফটো ছটো উঠিব পাৰে ন
উম
ন তাই
তাকে কাক এইম হুম হুম হুম।
কি কাৱা বা?
তাকে দেবইতৰ লগত কথাটো পাতি লওঁ সি কিমানটো মানি দিয়ে?
উম।
পোন্ধৰশ মানত হৈ যাব ন পোন্ধৰশ টকা মানত চাগে।
উম যাব লাগে।
ম কিন কিনো খাবানো এ বি বিৰিয়ানী চিৰিয়ানী নাখাওঁ দে।
উম।
ভোজাত বুইছানে অকল ভাতেই খাম জিৰা লৈ যাব লাগে হয় নই কোৱাচোন জি আৰ এছ লৈ গৈ পেলাই একে ধুনীয়াকৈ ভাত পানী খাই আহিব লাগে। আইটেম কেইটামান সৰহকে বনালে হ'ল তা সলনি বিৰিয়ানী চিৰিয়ানী সলনি ন।
উম।
উম উম। অ কৰ কৰিশ্মাৰ কাৰণে যে ইনকাম চাৰ্টিফিকেটৰ কাৰণে হেৰিটো আনিব দিছোঁ মই।
উম' লাগে তয় নহবা হেৰি না
কি?
পইচা কি
ক কিহৰ মানত।
নহয় এই আকো পইচা আকো বেছি খজ নহয় হা হা হা'
কি হা হাঁহৰ মাংস।
উম।
হাঁহত যোৰা বহুত পৰিব এ হাঁহ ইমান ভাল পোৱা নে খায়।
অৱ ম‌ই হাহি এই উঠে,
মই ভালেই নাপাওঁ দেখোন মই কিবা হাৰডি হাৰডি পাওঁ দেখোন খাই।
উম সেইটো হয় ন।
অৱ।
ব্ৰ‌ইলাৰে ঠিক আছে
চবতকৈ গৈ গৈ গৈ গৈ ব্ৰইলাৰটোৱে ভাল লাগি যায়। খাহীতকৈ এক নম্বৰ হৈ যায় খাওঁতে নে হেৰি ন নেকি হেৰি ভুজ খন তুমি যে তোমালোকৰ হেৰি কিমান মানুহক যে ভাত খাব মাতিছিলা যে ঘৰলৈ যে। এই হাৰি এই সাত কেজিজনো যে ব্ৰইলাৰটো আনিছিলে যে। সেনেকুৱা এটাকে আনি পেলাই কাটো নেকি? মাংসটো ব্ৰইলাৰ পৰিব খাদ্যযটো ডাঠ ডাঠ হৈ যাব ন খাহীৰ নিচিনা।
খাওঁতে খাহী বুলি খাব পাৰি আও।
উম তাকে।
উম ব্ৰইলাৰ এককেজি কমি গ'ল দাম।
হে হে হে
ব্ৰলাই
তাত তাত কিমান কেজি কিমান তাত ব্ৰইলাৰৰ?
আমাৰ ইয়াত দুশ টকা আৰু হেৰি। এ ৰঙামাটিত এশ ষাঠি টকা কেজি।
আমাৰ এইফালে চব এশ ষাঠি টকা এফালে।
হে
তিনিআলি চনিআলি চবতে এশ ষাঠি টকা।
অ এশ ষাঠি টকা কেজি।
এতিয়া মানে আলহী আলহী চালহী আহিলও টেনচন নাই ইমান এটা।
অৱ এইটো এবছৰ মানৰ কাৰণে ট্ৰেণ্ডত থকা হেতেন।
অ' কাইলৈ যদি আইতাহতৰ ঘৰলৈ যাওঁ তেতিয়াহ'লে মাংসই মাংসকে লৈ যাবি ন এশ ষাঠি দি।
অৱ।
অ ন মাংস আকৌ মাছ।
গোটা ব্ৰ‌ইলাকে লৈ যাবা এশ টকামান দি।
উম।
গোটা ব্ৰ‌ইলা এটাকে লৈ যাব এশ টকা মান দি।
হে ৰাম কোনে কাটিবহি ৰাম নালাগে এশ এশ ষাঠি টকাতোৱে আগতে আমি এশ চল্লিছ টকাত গোটা মাং গোটা ব্ৰইলাৰ নিছিলোঁ।
উম।
ৰঙা মাটিত ভাল কাটি পেলাই বিক্ৰী কৰে যে।
উম।
হয়নে।
হয় বেয়া।
উম।
বহুত গৰমটো জিন্দাই জিন্দাই কাটে দেই।
উম জিন্দাই জিন্দাই কাটি বলৈ বেছি।
হা হা?
মোৰ মতে ভাল।
অৰ ৰ